অ', কি কৰি আছা।
আছো ৰবা এনে, তুমি?
ময়ো এনেই শুই আছো ৰ'বা, ভাত হোৱাই নাই তোমালোকৰ হ'ল?
তাকেতো আমাৰো হোৱাই নাই।
অ' আমাৰ দেৰিয়ে হয় সদায়।
আমাৰো চাৰে দশটা এই বাজে আৰু খাওঁতে খাওঁতে।
অ' আমাৰো তেনেকুৱাই হয়। বাকী সেই তোমাৰ তাতে আমাৰ আগৰ স্কুলৰ সেই ফটোবিলাক আছে নেকি? ফুৰিব যোৱাৰ বা কিবাৰে হওঁক
পিকনিক যে গৈছিলোঁ?
অ' আছেনে?
অ' কিছুমান আছে কিছুমান বাৰু ডিলেট হৈছে। মোবাইলটো চেঞ্জ কৰিলো ন, তেতিয়া মানে ডিলেট হৈ গ'ল আধা আধি।
অ' মোৰ তাতে আগৰ মোবাইলটোত আছিলে গোটেইবোৰ।
উম। সেইটোৱে মোবাইল চেঞ্জ কৰিলে মানে ফটোবিলাকো উম।
চাই আছিলো ৰ'বা ফটোবিলাক দুখনমান আছিল, এনেকে ভাল লাগে চাই কিনে।
তাকেতো চালে মনত পৰে আৰু ন, ভালো লাগে।
উম, বহুত মানে মনত পৰে দিনবোৰ।
স্কুলত দিন বিলাকে ভাল আছিল আৰু।
তাকেটো একো চিন্তা নাছিল, যি কৰা তাতে মানে ভাল লাগে আৰু ৰাতিপুৱা উঠি স্কুলত যোৱা
সেইটোৱে, তেতিয়াতো ইমান টাইম নাপঢ়ে সাত ঘণ্টা একেলগ ততে বহি থাকা।
অ' একো মোবাইল চোবাইল নোহোৱাকে।
সেইটোৱে।
এতিয়াতো আমি দিনতটো মোবাইল নহ'লে থাকিবই নোৱাৰো অলপ টাইম।
কিন্তু বাপৰে
উম।
অলপ টাইম নহ'লে মানে কেনেকুৱা লাগি যায়।
অ' সেইয়টো আগতে যে আমি ইমান টাইম সেনেকাে আছিলো স্কুলতে।
উম। ক'ৰ কি যে কৰিছিলো বাপৰে, টেঙা খোৱা কিবা কিবি।
উম, ইমান কি কৰে ক্লাছ টেনত বেছি।
অঁ, ক্লাছ নাইন টেনটো মানে বহুত উৎপাত গৈছে আৰু আমাৰ।
অ' মানে বৰষুণ চৰষুণ যে দিছিল স্কুলত তাৰাতাৰি তে কি ভাল লাগিছিল ন?
অ' বৰষুণ দিলে মানে ক্লাছ নহয়, আৰু ইফালে ক'লা কৰি আহক বতৰটো।
অ' লাইনো নাথাকে কেতিয়াবা।
হা' মানে বহুত ফূৰ্তি লাগে, এটা ক্লাছ নহ'লে মানে শান্তি লাগে আৰু।
একদিন তোমাৰ মনত আছে নে বহুত ডাঙৰ ধুমুহা বৰষূণ দিছিলে মানে ছুটি হ'ব হৈছিলে আৰু? তেতিয়া একদম যে আমি ভিজি ভিজি আহিছিলো?
উম। ভালকে মনত
তোমালোক ৰিক্সাত তোমালোকৰ ৰিক্সাতে আহিছিলো আমি সেইদিনা।
অঁ, অঁ, অঁ।
ইমান বৰষুণ দিছিল সেইদিনা একেবাৰে ক'লা কৰি বতাহ
বেলেগ ডাঙৰ বৰষুণ আহছিল কিন্তু সেইদিনা।
অ' মানে কেতিয়াবাহে তেনেকুৱা আহে, সেইদিনা মানে একদম বহুত ডাঙৰ কে আহিছিল। আৰু ছুটী হ'ব হৈছিল কিন্তু তেতিয়া স্কুল।
অ' এনেই ৰাতিপুৱাৰ পৰা বৰষুণ নাই। কিন্তু এই ছুটিৰ টাইমতে কিমান কে ডাঙৰ বৰষূণ।
অ' আৰু বতাহও দিছিল একেবাৰে স্কুলত একদম ৰিক্সা আহিব নোৱাৰা আহি গৈছিল যে।
তাকে। লাইনো নাছিল চাগ সিদিনা বহুত টাইম, ক'ৰবাত কিবা তাৰ চাৰ চিঙি আছিল নেকি?
অ' ৰাতি লাষ্টছিল চাগে আমি স্কুলৰ পৰা আহাৰ পিছত।
অহ
তেনেকুৱা কিবা হয়
বাকী আৰু তাকে সৰস্বতী পূজাত বৰষুণত ভিজি ভিজি বাচন ধোৱা কিবা কৰা
অ কিমান কি হৈছিল। পাঁচ দিনৰ ভিতৰতে সৰস্বতী পূজা।
অ তাকে আৰু কৰোণা টাইমতো বাপৰে
উম
তেনে কাৰ্য্য হাতত লৈ লৈ কিনে ৰখি আছিলো বাহিৰত।
অ আৰু যি হওক পাচ দিনৰ ভিতৰতে আমি তেনেকে পাতিছিলো চবকে মাতি ঘৰে ঘৰে মেছেজ দি
কে উম
কিমান কি আমাৰ দিনত বেছি ভাল লগা আছিল অ নাই মানে আগৰ স্কুলখন নাই অ মইতো কলেজতো কল এইবাৰ সৰস্বতী পূজা এনে গৈছো খিচাৰিও খাব নাপালো সেনে কোৱা হৈছে আৰু
কলেজৰ লাইফটো সেয়ে মানে কেতিয়াবা পাবা না, মই চাগে হাই ছেকেণ্ডাৰী পৰা কলেজ গ'লো এইবাৰ ফা মানে ফাৰ্ষ্ট ছেমত চাগে মই খিচাৰি খাবা পাইছো কলেজত
উম মইতো পোৱাই নাই একদিনো
তাৰ ইফালে মান স্কুলতো সেইখিনি টাইমত আহি নাপাওঁ সেইটো চাইডৰ পৰা আহোত আহোতে দেৰি হৈ যায় ইফালে স্কুলত এতিয়ালৈকে মানুহে নাথাকে অ তাকেতো অ স্কুলত আৰু তিনিটা চাৰে তিনিটা চাৰিটামানত শেষ হৈয়ে যায়
উম সেইটোৱা আমাৰ আমি স্কুলৰ ওলোৱাৰ পৰা স্কুলখন মানে ভাল নলগা হৈ গ'ল আৰু
তাকেতো আৰু চাৰ বাইদেউবোৰো নতুন নতুন সোমাইছে
অ কিছুমানক এতিয়া আমি দেখিলে চিনিয়ে নাপাওঁ কি কোন বা কৰ
তাকে আধাকতো চিনি নাপাওয়ে আমি এতিয়া
উম আৰু আগৰ স্কুলখন বেলেগ জাগাত আছিলে এতিয়া জাগাতো ইমান ভাল নালাগে আগত টে বেছি ভাল লাগা আছিল
এইটো অলৰেদি
আৰু ইফালে মনত আছে নে তোমাৰ আমি সৰু থাকোতে গানৰ ক্লাছত গ'লে ক'ত খিৰিকি পাৰ হৈ কেনে তেতলী টেঙা কিবা কিবি চিঙি থাকো
অ ওচৰতে যেতিয়া তেলি গছডাল যে আছিল
হা ইফালে বাইদেউ গানৰ ক্লাছ কৰি থাকে আমি তাকে বাপৰে
আৰু জামুৰ গছডালো আছিল একেলগে
অ বগা ড্ৰেছ পিন্ধি য'ত দিনা টেনচন যদি পৰি যায় ইয়াত কি হ'ব।
উম সেইবিলাকে ইমান আৰু ইমান লাগি আছিল।
অ বহুত লাগা আছিল কিন্তু সেইডাল।
উম। পিছত আমি ইমান খাব নাপালো কিন্তু প্ৰথম কেইদিনে আৰু।
উম পিছত মানে পকি একদম মানে চবখিনি তাত পৰি থাকে আৰু কেনেকোৱা মানে গোন্ধ এটা ওলাই যায়।
অ আৰু পুৰা পৰিলে তাতে বগা ড্ৰেছত যি লাগি যায়, এদিন যে কোনোবা ত পৰিছিলে আমাৰ লগৰ। উম। সিমান জামুতো কিন্তু ইমান খাই ভাল নাপাও মই।
মই আগতে ভাল পোৱা নাছিলো কিন্তু এতিয়া মানে ভাল লাগে, এ কিবা কিবি মানে নিমখ দি আৰু ৰেড চিলি দিয়ে নাই সানি খাবাচোন ভাল লাগে তেতিয়া।
তেনেকেও হয় নেকি?
অ তেতিয়া মানে ভাল লাগে অলপ লগা সৰু সৰুকে কাটি ল'বা তুমি।
অ।
মইও আগতে ভাল পোৱা নাছিলো এতিয়া মানে সেনে মোবাইলত দেখি দেখি, অ খাই চাবাচোন বা অকল নিমখ দিও ভাল লাগে।
অ খাব লাগিব ৰব এনেই মানে ভাল নালাগে মই নাখাওৱে আৰু তেনে।
অ, সেইটোয়ে বহুতে বেয়া পায় জামুনটো।
উম কিন্তু তেতেলীটো খাইছিলো ব তেতেলি একদম মানে কি কও আৰু বহুত ভাল লাগিছিল।
তেতেলী বাপৰে অ।
এতিয়াও আছে চাগে ন গছডাল?
উম গছডাল আছে এতিয়াও, লাগ এ দেখা পাও, পকি থাকাচোন বহুত।
মানুহ নাই কিজানি?
উম সেইটোয়ে এতিয়া।
আমি আগতে উম গানৰ ক্লাছত গ'লে তেনেকে ছিঙি চিঙি খাইছিলো বেলেগেটো কোনে খাই আৰু।
অ, উম তাকেতো আমি ইয়াতে অলপমান আছিলো আৰু উৎপতিয়া টাইপৰ।
উম তাৰপিছত আৰু মানে ইমান ভাল লগা একো নাই।
অ সেইটোৱে। এতিয়া বিলাকৰ মানে ল'ৰা - ছোৱালী হম।
আৰু পিকনিকতো কোনো যোৱা নাছিল। অ পিকনিকতো কোনো যোৱা নাছিলে আমিয়ে গৈছিলো।
অ তাকো ইমান কয় কয় বাপৰে লাষ্টত।
উম। পিকনিকৰ যে তোমাৰ ৰাতিপুৱাই উঠিছিলো একদম আগদিনাৰ পৰা টো পনি অহা নাই ৰাতি।
অ কি মানে ফূৰ্তি আৰু কি পিন্ধি যাম কিনিম, মইতো আপুনি আগদিনা যাই কিমান কি বস্তু কিনি আনিছোঁ মানে গাড়ীত খাম আৰু।
অ মইও চিপছৰ কিমান চিপছ কিনি আনি ছিলো, টিফিনো লৈ গৈছিলো এনে কি কিবা তাতে খাবৰ কাৰণে।
তাকেতো উম।
সেইদিনা পুৰা আগৰ এসপ্তাহ মান আগৰ পৰাই অ আগৰ পৰাই যোগাৰ কৰি আছিলো এসপ্তাহ মান
উম, আৰু মই মানে সেনে পিকনিক যাই পোৱা নাছিলো। হ তেনেকুৱাই হয় লগৰ লগত থাকিলে মানে টাইমটো কেনেকে যায় গম নাপায়।
উম, আৰু তাৰ পিছত মই আৰু পিকনিক যোৱাই ন সেই লাষ্ট আৰু লগৰ লগৰ।
আ মইও সেইটোয়ে সেনেকে যোৱা আমি একেলগে।
আৰু কেতিয়াবা যাব পাৰিলে ভাল আছিল তাকেতো মই ভাবিছিলো শুক্ৰবাৰ মানে পাৰি কাৰ এইকেইদিনৰ ভিতৰতে যদি কাৰোবাৰ ঘৰত সেই নাথাকে কাৰণ হঠাতে এনেকে কৰা হয় যোৱাবাৰো খানাটো এনেকে হঠাতে হৈছিল।
অ তেনেকে মানে গোটেই কেইটাই পাৰি আৰু সুধি চাব।
উম।
বহুত দিন লগ পোৱাও যোৱা নাই আমি।
অ কাৰোবাৰ ঘৰত পাৰি তেনেকে কিন্তু আমাৰ ঘৰত ইমান জাগাই নাই ন'হলে তো ইয়াতে কৰিলো হয়।
সেইটোৱে।
বাকী বিলাকে একো ন
ভালো লাগে বহুত দিনৰ মূৰত লগ পালে হম। আৰু মানে এতিয়া গৰমত এনেকুৱা হয় ক'তো বাহিৰত ওলাই যাব ইচ্ছা নাযায়।
অ আৰু বহুত দিন লগো পোৱা নাই আমি।
অ সেইটোৱে। সেইকাৰণে মাজে মাজে ভাল লাগে আৰু কেতিয়াবা এনেকুৱা লগ হ'লে।
উম, তাকেতো লগ পাব ইচ্ছা যায় বহুত দিন লগ পোৱাই নাই।
উম, সুধি চাবাচোন এনে যদি মানে চবেই কয় আৰু তেতিয়া পাৰি।
অ গ্ৰুপত সুধিব লাগিব ৰ'বা।
অ।
সুধি চাম দিয়া নহ'লে।
অ সুধি চাবা একবাৰ কি কয় ক'বা।
অ তাকেইতো, ঠিক আছে দিয়া নহ'লে।
অ দিয়া পিছে মই ভাত খাওঁ ৰ'বা।
অ ঠিক আছে দিয়া।